অ।
অ' কি কৰি আছা?
এ দোকানৰ পৰা আহিলোঁ ৰবা। তুমি?
এ মই এনেই আছোঁ ৰবা। ঘৰতে অলপ বহি আছিলোঁ।
অ', বাকী এ মই দোকানৰ পৰা আহোঁতে এটা ধুনীয়া কথা পঢ়িলোঁ হে, ওৱাল এখনত লিখি থোৱা।
কি কথা কোৱাচোন?
এই সময়টো যে কাৰো বাবে ৰৈ নাথাকে, তাৰে ওপৰতে লিখা আছিলে ওৱালখনত ধুনীয়াকে। কথাটো পঢ়াৰ পিছত মইয়ো অলপমান ভাবিবলৈ বাধ্য হলোঁ আৰু।
কথাটো একেবাৰে সত্য দিয়া আৰু ক'বলৈ গ'লে। মানে আমি টকা আৰু হ'লে পুনৰ উপাৰ্জন কৰিব পাৰিম আৰু। কিন্তু যদি সময় হেৰুৱা যায়, সেইটো আৰু ঘূৰি আহিব জানো? নাহে ন'? সময় পাৰ হৈ যায়, তাৰ পিছত আৰু কেতিয়াও আমালৈ ৰখি নাথাকে আৰু।
হয় দিয়া সঁচাকে। কিন্তু ধৰা বহু সময়ত আমি সময়ৰ যিটো মূল্য সেইটো বুজিয়ে নাপাওঁ।
হয় দিয়া। আমি- আমি দেখা নাই এতিয়া অ- সময়ত কিমান কাম কৰিব লাগে। এতিয়া আমি এনে বহি- এনে বহি আছোঁ ঘৰতে। এনেকুৱা আৰু - আৰু তোমাৰ যেতিয়া আমি বিশেষকে তোমাৰ যেতিয়া সময় আমাৰ হাতত বেছি থাকে, আৰু বেছি আছে যেন লাগে, তেতিয়া আমি অলপমানত ভাবো যে, পিছত কৰিম, পিছত এইটো কৰিম, পিছত- যেনে আমি- মই এটা উদাহৰণ দিওঁ তোমাক। আমি যে কওঁ, কালি পঢ়িম, কালি পঢ়িম। সেই জানো পঢ়াটো হয় জানো কেতিয়াবা?
সেইটোতো নহয়। সেইটো আৰু মোৰ বুলি নহয়, সকলোৰে ক্ষেত্ৰত আৰু।
সেয়ে দিয়া। মোৰো সেইটোৱে অভ্যাস আছে আৰু। মানে কেতিয়াবা ভাবোঁ যে কালিলৈৰ পৰা পঢ়িম, কাইলৈৰ পৰা ব্যায়াম কৰিম, কাইলৈৰ পৰা নিয়মীয়া জীৱন আৰম্ভ কৰিম। কিন্তু একোৱে নহয়। সেই কালিলৈ শব্দটো না, এই শব্দটোৱে বহু মানুহৰ মানে জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু আৰু কবলৈ গলে, কাৰাণ তোমাৰ বহু সময় এনেকে কালে আহি থাকে কিন্তু সেই কালিটো নাহে কিন্তু। কালি আহি থাকে কিন্তু কালিটো নাহে। মানে অভ্যাসটো সলনি নহয় আৰু।
সেই কাইলৈ শব্দটোৱেতো বহু মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু তোমাৰ, কাৰণ ধৰা বহু সময়ত কাইলৈ আহে। কিন্তু অভ্যাস সলনিয়ে নহয়। সকলোৱে ভাবে যে কালি কৰিম, কিন্তু কালি জানো সেই অভ্যাসটো তোমাৰ সলনি হয়? নহয় ন'?
ঠিকেই কৈছা দিয়া, মই সেইটোৱে কৈছিলোঁ। আৰু তোমাৰ এই স্কুলত থাকোঁতে ভাবিছিলোঁ যে যিবিলাক কলেজ বা জীৱনলৈ গলে মানে, সময় মানে, সময় পাম। বেছি সময় পাম মানে কলেজত। কিন্তু কলেজত আহি ভাবিলোঁ যে, চাকৰি পালে সকলো ঠিক হ'ব নেকি? কিন্তু এইটো আৰু- তাৰ পিছত যে ভাবোঁ, চাকৰি পোৱাৰ পিছতো ভাবোঁ যে, চাকৰি পোৱাৰ পিছতো একো ঠিক ন'হল, সেনেকুৱা লাগিব আৰু মানে। মানে এনেকুৱা লাগে যে সময়বোৰ সদায় কম, সেনেকুৱা লাগে আৰু।
কাৰণ সময়ৰ পৰিমাণ সলনি নহয় দিয়াচোন। প্ৰতিজন মানুহে ধৰা দিনে চৌবিশ ঘন্টাই পায়। পাৰ্থক্য তোমাৰ এটায়ে যে কোনো- কোনোৱে ধৰা সেই সময় বেছি ভালকে ব্যৱহাৰ কৰে আৰু কোনো- কোনে হয়তো দিনটো মোবাইল চায় বা ঘূৰি ফুৰি অনা খৰচ কৰি দিয়ে আৰু। আৰু ধৰা সেই সময় কেনেকৈ ব্যৱহাৰ কৰে ন', এই তাতে সময়ৰ মূল্যটো বুজি পোৱা যায়, গম পাইছা?
তাকেই দিয়া তোমাৰ, যিটো সময় কলাই তুমি সকলো সলনি হৈ থাকিব। আৰু মোৰ এটা কথা ভাবি আচৰিত লাগে যে, এই ইতিহাসৰ যিবিলাক মহান মানুহ আছিল, সেই মানুহবোৰে দিনে চৌব্বিছ ঘণ্টাই পাইছিল ন'? আমি- আমিও চৌবিছ ঘণ্ টা পাওঁ। কিন্তু আমি- তেওঁলোকে যিটো কৰি গৈছে ন', আমি সেইটো কিয় কৰিব নোৱাৰোঁ? মানে তেওঁলোকৰ যিটো সময় সম্পদ হিচাপে গণ্য কৰিছিল, আমি কিয় কৰিব পৰা নাই? বা সেইকাৰণে কি আমাৰ যিটো ঘন্টা আৰু মিনিটৰ মূল্য, সেইটো চাগে আমাৰ কাৰণে নাই নেকি? অকল তেওঁলোকৰ কাৰণেহে আছিল নেকি?
একেবাৰে ঠিক কথা কৈছা। কিন্তু পাৰ্থক্য কি জানা? তেওঁলোকে যিটো সময় আছে, সেইটো সম্পদ বুলি গণ্য কৰিছিল ন'? সেইকাৰণে ধৰা তেওঁলোকৰ প্ৰতিটো ঘণ্টা আৰু মিনিটৰ মূল্য আছিল। কিন্তু আজিকালি মানুহে ভাবে যে, আজি কামটো নকৰিলে কালিৰ দিনটোতো আছে, কালি কৰি ল'ম তেনেকে আমি কামবোৰ পিছুৱাই - পিছুৱাই ধৰা, আমি যদি সদায় - সদায় কাম থাকে, তোমাৰ এসপ্তাহলৈ, উদাহৰণস্বৰূপে আৰু ধৰি লোৱা, এসপ্তাহলৈ তোমাৰ কাম আছে। সেই এসপ্তাহৰ কামটো সদায় - সদায় কৰিব লাগে। এদিনত এইটো কাম কৰিব লাগে। ছেকেণ্ড দিনত সেইটো কাম কৰিব লাগে কিন্তু তুমি যদি ভাবা, এ আজিৰ কামটো কালি কৰি লওঁ। সেনেকে - সেনেকে যেতিয়া তোমাৰ সপ্তাহৰ শেষৰ দিনটো আহে, তেতিয়া - তেতিয়া সেই সাত দিনৰ কামটো একেলগে কৰিব লগা হয়। তেতিয়া ধৰা মানুহজনৰ মানসিক অৱস্থাটো সলনি হৈ যায়।
তাকেই দিয়া। কি ক'বা। সময়টো যেন আমাৰ কাৰণে ৰৈয়ে নাথাকে আৰু।
কি কৈছা?
অ' সেয়েতো। সময়টো আমাৰ কাৰণে ৰৈয়ে নাথাকে যেনেকুৱা লাগে।
তাকে। বাৰু, তুমি সময়টো তোমাৰ ধৰা সময়টো কেতিয়া নষ্ট বুলি- মানে নষ্ট হৈছে বুলি তুমি গম পোৱা যে- অনুভৱ কৰা মোৰ সময়খিনি নষ্ট হ'ল আজিৰ দিনটোত, কেতিয়াবা অনুভৱ হয় নে?
এই নকবা আৰু। মানে তোমাৰ যেতিয়া ঘন্টাৰ পিছত ঘন্টা আমি মানে মোবাইলটো ষ্ট্ৰল কৰি থাকোঁ, আৰু শেষত যে উপলদ্ধি কৰোঁ যে এ- আমি একো গুৰুত্বপূৰ্ণ কামেই নকৰিলচোন, অকল ৰিল- অ'- স্ক্ৰল হে কৰি থাকিলোঁ গোটেই দিনটো, সেই তেতিয়া লাগে যে সেইখিনি টাইমত যদি মই এই বেলেগ কাম কিবা কৰিলোঁ হয়, নিজৰ লাভ হোৱাকে বেছি ভাল হ'লে হয়। কিন্তু সেইটো ভাবিও নেক্সট যেতিয়া টাইম আৰু সময় আহিব, তেতিয়া আৰু সেই ৰিলছ ফল' কৰি থাকোঁ।
হে, মোৰ ক্ষেত্ৰতো একেই দিয়া। কাৰণ, মই ভাবোঁ স- অলপ সময়ৰ বাবে মোবাইলটো লওঁ। কিন্তু সেই তেতিয়াই কেতিয়া সেই অলপ সময়টো ঘন্টাৰ পিছত ঘন্টা পাৰ হৈ যায় গমেই নাপাওঁ। মানে ইমানে মগ্ন হৈ যাওঁ মোবাইলত যে সময়, খোৱা-লোৱা চব পাহৰিয়ে যাওঁ আৰু।
তাকে হা। তোমাৰ যিটো আধুনিক যুগত- এই যিটো আধুনিক যুগৰ ইটো ডাঙৰ সমস্যা আৰু ক'বলৈ গ'লে আৰু। আমি যিবিলাক ব্যস্ত থাকোঁ, আমি এই মবাইলতে। এ আমি যি- যিবিলাক নিজৰ অ- খেলা-ধূলা সেইবিলাক কমকে কৰি দিছোঁ। আৰু এই প্ৰজন্মটো সেই খেলা-ধূলাটো কমেই কৰি দি যে মোবাইলতে ব্যস্ত থাকে আৰু।
অ' ঠিকে কৈছা দিয়া। আৰু সময় ধৰা যিটো মূল্য বুজিবলে মানুহে কেতিয়া আৰম্ভ কৰে বুলি ভাবা তুমি?
অ', ধৰি লোৱা হাতৰ মুঠিত তোমাৰ যেতিয়া মানুহে কোনোবা সুযোগটো অ'- মানে হেৰাই পেলায়, তেতিয়াৰ পৰা মানুহে বুজি পায় যে, সঠিক অ'- সঠিক সময়ত সঠিক কাম কৰিলেহে তেওঁলোকৰ ভাল হ'ব। আৰু তেতিয়াৰ পৰাই তেওঁলোকে যিটো সময়ৰ মূল্য আছে, সেই সময়ৰ মূ ল্যটো তেতিয়া- তেতিয়াৰ পৰা তেওঁলোকে ভালদৰে বুজি পায় আৰু।
ঠিকে কৈছা দিয়া। ময়ো এবাৰ মানে পৰীক্ষাৰ আগতে ধৰা পঢ়া পিছলৈ ঠেলি থলোঁ। মই বোলো পিছত পঢ়িম আৰু সময়টো আছে। শেষত ইমান চাপ হৈছিল মানসিকভাৱে, তেতিয়াৰ পৰা ধৰা মই সময়ৰ মূল্য অলপ বেছি বুজিবলৈ আৰম্ভ কৰিলোঁ, যে ধৰা সময়ৰ- মানুহে যে কয় সময়ৰ কাম সময়ত কৰিব লাগে। ধৰা কালি নকৰিলে আজি কৰি থোৱা। নহয় বা আজি মাত্ৰ খালি আজিৰ কাম তুমি কাইলৈ পিছুৱাই নিনিবা, এই সেনেকুৱা ধৰণৰ কথা আৰু।
মই ভাবো যে এনেকুৱা অভিজ্ঞতা তোমাৰ দৰে সকলোৱে পাওঁক। আৰু সকলোৱে যাতে বুজি পাওঁক সময়ৰ এই মূল্যটো। মানে সময়ক সন্মান যদি আমি নকৰোঁ, তেন্তে হ'লে সময়ো আমাক সহায় নকৰে আৰু ক'বলৈ গলে।
অ' মই ধৰক কিছুমান মানুহক দেখোঁ আৰু, তেওঁলোকৰ কাম হওঁক বা পৰিয়ালৰ- পৰিয়াল হওঁক, বন্ধু হওঁক। অ' বন্ধুবোলাকৰ সকলোৰে বাবে এটা সময় থাকে। এইখিনিত তেওঁলোকে এই সময় যিটো সৎ উৎপ- মানে সৎ ব্যৱ ব্যৱহাৰ কৰে। ধৰি লোৱা, তুমি- এতিয়া আমি ধৰা টাইম মনেজমেন্ত বুলি যে কওঁ, তুমি ভাবা- তুমি কেনেকে ভাবা যে কেনেকে ইমান টাইম মেনেজমেণ্ট কৰিব পাৰে? সকলোকে টাইম- সময় দিব পাৰে? ইমান সঠিকভাবে?
অ কাৰণ তেওঁলোকৰ সময়ৰ এটা পৰিকল্পনা? না কৰিলেই ন মানে এটা সম সময়ৰ পৰিকল্পনা কৰিল যে এইটো সময়ত এইটো কৰিম আমি এইটো সময়ত নিজৰ কাম কৰিম এটো সময়ত বন্ধুৰ লগ কথা পাতিম এইটো সময়ত খোৱা লোৱা কৰিম মানে এইটো সময়ত অ আমি মানে পৰিয়ালৰ পৰিয়ালৰ মানুহ। কথা পাতিম সেনেকুৱা আৰু এইটো সময়ত খেলা ধূলা খেলিব যাম তেওঁলোকে সময় এ সুন্দৰে পৰিকল্পনা কৰি লয় আৰু সেইটো কাৰনে? চাগে তেওঁলোকে? এ ইমান ভালদৰে নিজৰ কামবোৰো কৰি লৈ যাব পাৰে আৰু সময় উদব্যৱহত কৰি আৰু মানে উপৱাৰ কৰি।
মানে সময় পৰিচালনা কৰা শিকাটো মানে এটা দক্ষতা বুলিয়ে ক'ব পাৰি?
ক'ব পাৰা আৰু নিশ্চয় সেইটোৱে ক'ব পাৰা আৰু এই যে দক্ষতা এইটো যিমানে তোমাৰ সোনকালে আহিব ন শিকিবা আৰু সিমানে ভাল আৰু তোমাৰ কাৰণে আৰু আমাৰ কাৰনে?
কেতিয়াবা ভাবোঁ আৰু মই যে আমি বহু সময় সৰু সৰু কথাত অপচয় কৰো হয়তো আৰু সেই সৰু সৰু মিনিটবোৰ এক লগ হৈ বহু ঘন্টাও হৈ পৰে ন এদিন এমাহ এবছৰ সময় কেতিয়া পাৰ হৈ যে গমেই নাপাও?
তাকেই দিয়া এই বয়স বাঢ়ি যোৱাৰ লগে লগে উ সময়বোৰত দ্ৰুত গতিত পাৰ হৈ যোৱা যেন লাগে ন যিমানে বয়স তোমাৰ বাঢ়িব।
তাকে মোৰো তেনেকুৱাই লাগে দিয়া বাৰু সেয়হে তোমাৰ ধৰা মোৰ হিচাপত আৰু বৰ্তমানৰ সময়খিনি য আমি সঠিক ভাৱে ব্যবহাৰ কৰাটো অত্যন্ত জৰুৰী কাৰণ ধৰা বহুতো তুমি ধৰা আমাতকে ডাঙৰবোৰক দেখিবা যিসকল। সকলে ধৰা সময়ৰ সৎ ব্যৱহাৰ কৰা নাছিল পঢ়াৰ সময়ত ঘূৰা ফুৰাত বেছি গুৰুত্ব দিছিল তেওঁলোকে মানে এতিয়া জীৱনৰ এনেকুৱা এটা সময়ত ৰৈ আছে যিটো সময়ত সকলো ফালৰ পৰা মানে কথা শুনিব লগা হয় মানুহৰ বা মানসিক চাপত ভুগগিব লগা হয়। কিন্তু সেই মানসিক চাপ যিটো সেইটো কিন্তু তেওঁলোকে নিজে আনি লোৱা যেন হৈছে আৰু কাৰণ তেওঁলোকে সঠিক সময়ত সঠিক কামবোৰ কৰা নাই?
সেইকাৰণেতো কৈছো মই। যদি নামে সময়ে কব। পচয় কৰিম তেতিয়া সময় আমাক সন্মান নকৰিব সময়ক আমি সেয়েহে আমি কি কৰিব লাগিব সময়ক আমি সদ সদায় আহনে নিখুত ভাৱে তাক আমি আহ চলাব লাগিব আৰু তে তে তেে আমাক? যিটো সময় সন্মান দিব আৰু মই শেষত তোমাৰ এ এইটো কথাই ক'ব বিচাৰিম যে মানে জীৱনত তুমি সফল হ'ব বা অভিজ্ঞতা ধৰিলে তোমাৰ প্ৰতিভা ল'ব খুজিছা ন বা তোমাৰ এই তেতিয়া কিন্তু তুমি সময়ৰ যিটো। সঠিক ব্য্ৱহাৰ সেই সঠিক ব্যৱহাৰটো তুমি একদম ভালদৰে শিকিব লাগিব তেতিয়াহে তুমি জীৱনত কিবা এটা ভাল কৰিব পাৰিবা যদি তুমি সময়ৰ ব্য্ৱহাৰ তুমি ভালকে কৰিব নোৱাৰা তেতিয়াহলে তুমি এ জীৱনত সদায় পিছ পৰি থাকিবা আৰু পিছৰ সময়ত থাকি গুচি যাবা আৰু। আগৰ সময়লৈকে কেতিয়াও যাবই নোৱাৰিবা খোজটো দিবই নোৱাৰিবা?
হয় দিয়া সময়ৰ কথা পাতোতে পাতোতে আমিও বহুত সময়ত কথা পাতিলোঁ এতিয়া ৰাখিছোঁ দিয়া নহ'লে মইও অলপমান কাম আছে মানে মোৰো।
দিয়া এনেকৈ আমি নি। নিজৰ কামৰ লগতে বন্ধুৰ লগতো কথা পাতো? থাকিব লাগিব?
দিয়া।